অ শুনিছো শুনিছো
কি কৰি আছা বন্ধো এতিয়া
আছো আছো এনেই আছো তুমি
মইো এনে অলপ আ এনে বহি আছো
অ ঠিকেই আছে
উ ময়ো খালো অলপ
অ থঠিকেছে দয়া এ আজি কিহৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছা
এনে অলপ আমাৰ অসমৰ জাতীয় উৎসৱ বিহু যাতে বিহুৰ ওপৰত অ অ সন্মান দুয়ে নিজৰ ভাৱ আদান প্ৰদান কৰাৰ বি কৰাৰ কথা ভাবিছো
অ ঠিকে ঠিকে কছে ঠিকেছে ভালে বিহু অসমৰ জাতীয় উৎসৱৰপতি সুগন
উম হয়
এ বিহুৰ বিষয়ে কি জানা তুমি
মই এনে জানো যে আমাৰ বিহু আমাৰ তিনিটা তিনিটা বিহুৰে তিনিওটা তিনিটা বেলেগ বেলেগ নাম আছে যেনে ব'হাগ বিহ বিহুক ৰঙালী বিহু কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহুক ভোগালী বিহু আমাৰ আমাৰ বহাগ ব'হাগ বিহুক আমি ৰঙালী বিহু বুলি জানো কাৰণ বহাগ বিহু বহাগ বিহু আমাৰ ৰঙ ৰং ধেমালিৰ উৎসৱ বুলি সকলোৱে গম পায় বা আমি জানো বহাগ বিহুৰ বহাগ বি বিহু আমাৰ আৰম্ভ হয় চতৰ শেষৰ দিনা যিদিনা সেইদিনা চতৰ শেষৰ ঘৰ দিনাৰ পৰা আৰম্ভ হয় সেইদিনা আমাৰ উম গৰু বিহু সেইদিনা গৰু
নদী বা উ নদী নদীলৈ লৈ গৈ গা ধোৱাাই মাহ হালধিৰে গা ধুৱাই মাখিয়তীৰ পাতেৰে কোবাই পিছত গ গধূলি হলে তাক নতুন পা পখা দিয়া হয় বা তাৰ ফিৰদি দিনা আমাৰ মানুহ বিহু মানুহ বিহুৰ দিনা আমাৰ আমাৰ সৰুৱে ডাঙৰক সেৱা জনাই আৰু ত' আমাৰ উ গ সৰুৱে ডাঙৰক সেৱা জনাই বি নতুন বিহা বিহুৱান লয় আৰু গধূলি হ'লে লগৰ সমনীয়াসকল লগ হয় বা ডেকা ডেকাৰ ডেকীসকল লগ হৈ বিহু মাৰিবলৈ যোৱা ঘৰে ঘৰে বা ঘিউু মাৰিবলৈ যোৱা দেখা যায়। ঠিক সেইদিনে ত তৃতীয় দিনা আমাৰ গোসাই বিহু গোঁসাই বিহুৰ দিনা আমাৰ বাঁ গোসাই সেৱা জনোৱা হয় আমাৰ বিহু হ ব'হাগ বিহু আমি সাত দিন প সাতদিন পালন কৰোঁ যাক আমি সাত বিহু নামেৰেও জনা যায়। আমি আমাৰ অসমীয়া ন কি নিয়ম অনুসৰি আমি সাত বিহুৰ দিনা আমি সাতবিধ হাক কেৰে শাকেৰে খা খাব এসজ খাব লাগে বুলি জানো এনে তুমি কাতি বিহুত কাতি বিহুৰ বিষয়ে কি জনা অলপ কব তোমাৰ মনৰ ভাৱ ক'ব পাৰিবানে।
পাৰিম পাৰিম নিশ্চয় মে কাতি বিহুতো কঙালী বিহু বুলিও কোৱা হয় আৰু কাতি বি বিহু আতি বিহুকতিয়া বিহু বিহু যদি কব তিনিবিন মাঘ বিহুত ত খেতিয়কসকলে মানে পুৰা ভঁৰাল ঘৰত চৰি থাকে সেইকাৰণে মাঘ বিহু ভোগালী বিহু বুলি কোৱা হয়। আৰু ব'হাগ বিহুতটোতো ক'লাই তুমি কাতি বিহুতো অভাৱনা তুলন সম্ভাৱনাাত নহয় কঙালী বিহু বুলি কোৱা হয় কাতি বিহুক কাতি বিহুত পথাৰত চাকি জ্বলাই তুলসী গছ ৰুৱে আৰু ৰাতি হ'লে বন দিয়ে শৰাই দিয়ে। আৰুাৰ কতি বি খেতিয়কৰ কয় যে কাতি মাহটো পৰা অভাৱনাত নহয় কাৰণে এইেইটো কাতি বিহু বুলি কোৱা। ায় আৰু ক হয়, হয়, কোৱাচোন? আৰু মাঘ বিহু মাঘ মাঘ বিহুতটো কজ ক'ব ক'ব য মানে অভাৱ অভাৱনাো নহয় এইটো ভৰাল ভৰি থাক তো সেইকাৰণে মানে ভোগাল ভোগালী বিহু মাঘ বিহুত মাঘ বিহুৰ আ দিনা উৰুকা সেইদিনাতো জানাই সকলোৱে মিলি ভোজ ভাত খায়। পিছদিনা মেজি জ্বলাই।
হয়।
এনেই তোমাৰ কোনটো বিহু সকলতকে বেছি ভাল লাগে ৰখাত। কাতি বিহু মাঘ বিহুনে কালে এ ব
হয়, হয়, মই মোৰ বহাগ বিহু মাঘ বিহুতটো ভাল লাগে কাৰণ মই খাই
হয়, হয়। হয়। আমটো ভোগালী বিহ বুলিও কোৱা হয়।